হেল্ল'?
অ'হ কি কৰি আছা?
মই অ' এনে আছোঁ ৰবা, তুমি?
এ মই এনে আছোঁ ৰবা। বাকী খবৰ পাতি ভাল?
অ' ভালেই দিয়া। এই অকমান ফুৰি আহিলোঁ, দুদিন মান আগতে।
ক'ত গৈছিলা হে?
এই মানস অভয়াৰণ্য চাব লে গৈছিলোঁ।
হয় নেকি? কেতিয়া গ'লা পিছে?
এই বেছি দিন হোৱা নাই। চাৰিদিন মান হ'ল। অকমাণ এনে ফুৰি আহিলোঁ, যাই কিনে তাতে।
হয় নেকি, পিছে কাৰ লগত গ'লাহে
এ আমাৰ ঘৰৰ মানুহ বিলাকে গৈছিল। মা হঁত গ'ল, দেউতা গ'ল গোটেই আমি এনেকে ফেমিলি গলোঁ, তাতে দুদিন থাকিলোঁ থাকি কিনে চাই আহিলোঁ আৰু।
হয় নেকি। বাকী যাই কেনেকুৱা লাগিল পিছে ক'ব পাৰিবা নেকি অলপ মোক।
যাইটো বেয়া লগা নাই। ভালে লাগিছে আৰু, পৰিৱেশ বিলাক বহুত ধুনীয়া হয়, আৰু যিহেতু মানস অভয়াৰণ্য অসমৰে এক অতি সুন্দৰ বনাঞ্চল বুলি সকলোৱে কয়, কথাবোৰ নোহোৱাও নহয়, ভাল লাগিছে যাই তাতে, বহুত কিবা কিবি দেখাও পালো দিয়াচোন।
কোৱাচোন অলপ কি কি দেখা পালা মইয়ো অলপ শুনো তোমাৰ পৰা।
তুমিতো জানাই চাগে মানস অভয়াৰণ্য বাক্সা আৰু চিৰাং জিলাৰ ওচৰতে অৱস্থিত, এইটোতো চবে জানো আৰু ই ভূটান ভাৰত আৰু ভূটানৰ সীমান্তত আছে দিয়াচোন কাষতে আৰু ইয়াত বিশেষকৈ বাঘৰ বাবে যিহেতু। জনপ্ৰিয় ত' আমি প্ৰথম দিনা গৈ বাঘ দেখা নাপালো, কিন্তু দ্বিতীয় দিনা যেতিয়া আমি জীপ চাফাৰী লৈ গলো তেতিয়া বাঘ দেখা দেখা পালো, আৰু আৰু বিভিন্ন ধৰণৰ জন্তু দেখা পালো হাতী, গড় গড় মানে দুশিঙীয়া গড়হে দেখিলো এশিঙীয়া গড় নেদেখিলো ইয়াতে, আৰু বনৰীয়া মহ তাৰ পিছত আকৌ বহুত কিবা কিবি বান্দৰটো চবতে থাকেই দিয়াচোন আৰু বহুত পক্ষীও দেখা পালো ভাল লাগিল। আৰু সচাক কৈ মানস অভয়াৰণ্য খন একদম বিৰাট ধুনীয়া। জেগাত একেবাৰে চাব যাব পাৰি।
অ বাকী কিমানত পইচা গ'ল পিছে?
পইচাৰ হিচাপতটো সিমান ভালকে নাজানো, কিন্তু যিহেতু লজত থকা গৈছিল দুদিন ত' অকমান পইচা গৈছে বাৰু আৰু তথাপিতো যদি আমি হোটেল বুক কৰিলোঁ হয় ত তেতিয়া অকমান বেছিকেই গ'ল হয়। আৰু লজত আমি দুদিনৰ কাৰণে বুক কৰিছিলোঁ, দুদিন দুৰাতিৰ কাৰণে ত' আৰু খোৱা লোৱাটো আমাৰ নিজৰ পৰা আছিল কিটচেনটো সিহঁতে প্ৰভাইড কৰিছিল পাকঘৰটো আৰু গেছ হওক এইবিলাক সিহঁতি দিছিল। কেৱল আমি খোৱাৰ যোগাৰ খিনি লৈ তাতে বনাই খাব লাগে ত' তেনেকে লজত হয়তো কিবা সাত হাজাৰ মান গ'ল নেকি আৰু এইফালে আমি জীপ চাফাৰীত এজন মানুহৰ দুশ টকাকে লৈছিল। আগতে এবাৰ মই গৈছিলো, যাওঁতে তাতে প্ৰথমতে আমি তেতিয়া এশ টকাকে গৈছিলো, এতিয়া বোলে দাম বঢ়াইছে কাৰণে দুশ টকা কৰিছে তাতে গল আমাৰ ছয়জনৰ ছশ টকা। আৰু অহা যোৱা ভাড়াটো আছে দিয়াচোন অহা যোৱাতে আমি গাড়ী লৈ গৈছিলোতো ত' সেনেকে গৈছে তেৰশ চৈধ্যশ মান টকা গৈছে চাগে বেছিহে গৈছে চাগে গম নাপাওঁ দেই ইমান ভালকে পিছে তুমি এবাৰ চাই আহিব পাৰা বৰ ভাল কিন্তু জেগাটো।
অ মই গৈছো ৰ'বা মই তোমাৰ হেই গৈছিলো মই তোমাৰ পবিতৰা অভয়াৰণ্য যে আছে মই তালৈ গৈছিলো ৰবা। তোমাৰ মানসো মানসটো যোৱা নাই। মই মানাহ টো জাম ৰবা সোনকালে যিমান পাৰোঁ আৰু তো সেই সেই কৰিম আৰু বাকী মই পবিতৰা গৈছোঁ। ৰবা
অ এনেই জোগাতো বৰ ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰিবলৈ বা জীপ চাফাৰী হওক বা বনা বন্যপ্ৰাণী চাবলৈ ফটোগ্ৰাফী কৰিবলৈ মানে অসমৰ মানে বন সম্পদৰ বিষয়ে জানিবলৈ বহুত পৰ্যটক আহে মই মানসলৈ। মই দেখিলো আৰু বহুতো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীও আহিছিল, আমি যেতিয়া জীপ চাফাৰী কৰিবলৈ গৈছিলো তাতে মানে চাৰি পাঁচটা মানে এনেকে আহ থাকিব পৰাকে জাগা থাকে আৰু লজ টাইপে কিন্তু সৰু সৰু ৰুম বা ধৰা এটা ৰুম আছে আৰু এটা কিটচেন টাইপ আছে বা এটাই ৰুম গোটেই এটা কবাৰ্ড টাইপ আৰু তাতে থাকিব পৰাকৈ এনেকে ৰুম চুম বনাই থৈছে ভাল লাগিছে যাই তাতে ষ্টুডেণ্টকো দেখিলো পুৰা নোট ডাউন কৰিছে বস্তুবিলাক। আহ লিখি লিখি লৈছে হয়তো কিবা প্ৰজেক্টৰ কাৰণে আহিছিল চাগে আৰু শিক্ষকসকলৰ মানে এই মনোভৱটো ভাল লাগিল যে তেওঁলোকে বেলেগ এঠাইত নিনি মানসৰ অভয়াৰণ্য আমাৰ যিহেতুকে অসমৰে এখন অভয়াৰণয় হয়। তেখেতসকলে যে তালৈ লৈ গৈছে তাৰে বস্তুবিলাক দেখাইছে সেইটো ভাল লাগিছে বাৰু আৰু বহুত বিদেশৰো মানুহ দেখিছোঁ দুই তিনিজনমান আহিছে আমাৰ লগতো বহুত কথা বতৰা পাতিলে ভাল লাগিল। আৰু আৰু এটা আচৰিত বস্তু ইয়াতে দেখিলো জানানে নাই?
কি বস্তু?
এ ইয়াত মই ময়ুৰটো দেখিলো বাৰু কিন্তু তাত মই ধনেশ পক্ষী এটাও দেখিলো, যটো বিলুপ্তি হোৱা বুলিয়ে আমি গম পাইছো কিন্তু আমি যাওঁতে আমাৰ যোনজন জীপ চাফাৰীৰ মানুহজন দাদাজন আছিল তেখেতে মানে ধনেশ পক্ষী এটাও দেখালে। সকলো বাপৰে বহুত অদ্ভুত বস্তু এটা দেখা পালো যিটো বস্তু দেখিবলৈ পোৱা নাযায়।
অ দিয়া বাকী ত ঠিকেই আছিল বাকী পিছে এখন মানস অভয়াৰণ্যৰ নহয় দিয়া এখন মানস ৰাষ্ট্ৰীয় উদ্যানে দিয়া। বাকী মইয়ো তোমাৰ মই তোমাৰ পবিতৰাত গৈছিলো বুলি কলো ন পবিতৰা তো সেই একেই অভয়াৰাণ্য নহয় ন তাতেই মই একে বস্তু চৈ দেখিছোঁ দিয়া মানে তোমাৰ তাতে খোৱা বোৱা বা থকা মেলা হওক এইবিলাকো সুবিধা আছে মানুহৰ দৰে সুবিধা আছে তাতেও মানে আমি গৈছিলোঁতো তাতে এদিন থ থক গৈছিলোঁ আৰু তাতে যাই কিনে আমি প্ৰথমে তোমাৰ যিটো লজ আছে সেই লজবিলাকত তুমি কৰাৰ দৰে তাতে আমি থাকিলোঁ, তাতে আমি বেগ চেগ বা আমাৰ যিবিলাক আছে সামগ্ৰী সেইবিলাক থৈ দিলোঁ তাতে থৈ পেলাই আমি বোলে অলপ মানে গাইডবিলাক আছেতো তো গাইডবিলাকৰ ওচৰত গ'লোঁ তাতে চাফাৰী কোনটো চাফ চাফাৰ উঠো আৰু সেই আমি অলপ ভাবিলোঁ ভাবাৰ পিছত সেই জীপ চাফাৰীটো গ'লোঁ দিয়াচোনছ জীপ চাফাৰীত গ'লোঁ যাই কিনে তোমাৰ তাতে এশিঙীয়া গঁড় একদম ওচৰৰ পৰা আহিছোঁ দিয়া মানে কিমান ভাল লাগিছে সেই এশিঙীয়া গঁড় চাবলৈ পাব পাৰে। মানে ওচৰৰ পৰাই যেতিয়া জীৱ জীৱ জন্তু এটা চাবা ন তেতিয়া মানে কিবা এটা বেলেগে লাগে তোমাৰ কেনেকুৱা এটা ভাল লাগিছিল নহয় কি বুলি ক'ম মই এতিয়া এই সি তোমাক কি ধুনীয়া লাগিছিলে মানে সময়টো আৰু এখিঙীয়া গড় তুমি ওচৰৰ পৰাই দেখিছা আৰু তুমি নিজে চাগে দেখিছা মানস যোৱাতে বা নেদেখিব পাৰাটো এতিয়া মই এইটো নাজানো তুমি কোৱা নাই এতিয়ালৈ বাৰু ক'বা পাৰু মই কিন্তু দেখিছোঁ দিয়া এশিঙীয়া গঁড়ৰ মানে অসমৰ যিহেতু জানে এশিঙীয়া গঁড়ৰ মানে প্ৰধান বা তোমাৰ অসমীয়া যি এশিঙীয়া গঁড়ৰ সেইটো বিখ্যাত বিশ্ব মানে উচ্চবিখ্যাত ক'বলৈ গ'লে সেইটোৱে বাকী তোমাৰ অন্যান্য যিবিলাক জীৱ জন্তু আছে হৰিণা হওক তোমাৰ মহ হওক হাতী হওক সেইবিলাকো দেখিছোঁ বাৰু মই এনে হাতীৰ ওপৰতো এবাৰ উঠি চাইছিলোঁ বাৰু মানে হাতীকেইটাৰ ওপৰতনে এনেই অলপ আৰু চাফাৰ কৰি চাফ চাফাৰী অলপ কৰিলোঁ। আৰু কিন্তু গোটেই যোৱা নাই বাৰু কিন্তু অলপ এনেই আৰু তো সেইদিয়া তোমাৰ মানে যাই কিনে বহুত ভাল লাগিল ভাল লাগিছিলে আৰু মানে তাৰ যিটো পৰিৱেশ হওক তাৰ যিটো পিকনিক খোৱা মানে মানুহ মানে যেতিয়া জানুৱাৰী আৰু ডিচেম্বৰ মাহত মানে তাতে কি মানুহ হয় তোমাৰ পিকনিক খোৱা মানে কিবা এটা ভাল লাগে তুমিও যিহেতু মানস গৈছা তুমি এবাৰ পবিতৰা যাই আহিবাচোন ভাল লাগিব দিয়া তোমাৰো।
তাকে ভাবিছো। চল ৰবাইবাৰ পপিতৰা যাও নহ'লে ওলা বৈ একেলগে কাজিৰঙাও চাই আহিম।
অ, কাজিৰঙা যাব পাৰি কিন্তু কাজিৰঙাটো তোমাৰ জানাই তুমি সেইখনতো আৰু বেছি বিখ্যাত মানে বিশ্ববিখ্যাত হয়। সেইখন আৰু তাদা তাৰেতো তাতেতো সেইখন বিখ্যাত কি সেইটোৱে বিখ্যাত তোমাৰ এশিঙীয়া গঁড়ৰ কাৰণেই বিখ্যাত বা অন্যান্য যিবিলাক বাঘ হওক তোমাৰ হৰিণা হওক। আৰু অন্যান যিবিলাক আৰু জীৱ জন্তু আছে, এতিয়াতো এটা নতু নতুন প্ৰ আহ মানে এটা নতুন প্ৰজাতি আৰু বিলুপ্ত হোৱা বুলি আমি গম পাইছিলো যে ঘৰিয়াল সেইটোৱেটো তাতে দেখিব পাইছো ন, মানে কেইদিনমান আগতে আহিছা চাগে তুমি আহ চচিয়েল আমাৰ সামাজিক মাধ্যমত এই ঘৰিয়াল দেখিবলৈ মানে এটা এনেকুৱা নিজ এত পাইছে চাগে, অ কাজিৰঙাৰ যিবিলাক নদী আছে। সেই নদী বা সদবিলাকত তাতে এটা ঘৰিয়াল দেখিবলৈ পাইছে মানে সেইটো বিলত বিলুপ্তি হোৱা বুলি ভাবিছিলোঁ ন কাজিৰঙাত। সেইবিলাকো আমি আহিছে আৰু মানে সেইবিলাকৰ নতুন এটা প্ৰজন্ম ঘটিছে সেইবিলাকত তোমাৰ চাগে, পিছলৈ আৰু মানে অ অ পৰ্যটন কৰি কিনে তেওঁলোকে আৰু মানে সংখ্যা তেওঁলোকৰ বৃদ্ধি কৰিব। তাক আমি আৰু ৰক্ষা কৰিব লাগে আৰু এইবিলাক যে আমাৰ অ তোমাৰ ৰাষ্ট্ৰীয় উদ্যান হওক বা তোমাৰ অভয়াৰণ্য হওক, এইবিলাক আমাক লাগে কি লাগে জানেনে কাৰণ এইবিলাক নহলে আমাৰ যিটো পৰিৱেশৰ ভাৰসাম্যতা এই ভাৰসাম্যতাটো কিন্তু কেতিয়াও বজাই নাথাকিব। এই চোৱা, জীৱ জন্তু নাথাকিলেতো এনেও এ তোমাৰ মানুহ থাকিব নোৱাৰিব। তোমাৰ কাৰণ জীৱ-জন্তুবিলাক যিটো পৰিৱেশৰ এটা ভাৰসাম্যতা বা তোমাৰ এই যিটো আমি বুলি কওঁ খাদ্যৰ যি তোক পৰিহাৰ, খাদ্য পৰিহাৰৰ লগতে তোমাৰ সেউজীয়া যিবিলাক আহ সেউজীয়া উদ্ভিদ খোৱা যিবিলাক জীৱ-জন্তু তেওঁবিলাকে মানে আহ জংগলখন মানে নিয়ন্ত্ৰণ কৰে বা তোমাৰ আহ সেইবিলাকক খাবলৈ তোমাৰ আৰু মানে মাংস ভোজী প্ৰাণীবিলাক আহ জন্ম দিছে ত সেনেকুৱা এনেকুৱা এটা মানে এটা প্ৰক্ৰিয়া আৰু ক'বলৈ গ'লে ত জীৱ-জন্তু আমাক লাগি লাগিবই আৰু তোমাৰ এই মই ভাবো যে এই যিটো জীৱ-জন্তুৰ চিকাৰ হোৱা হৈছে চোৰাং-চিকাৰীবিলাকে যি চিকাৰ কৰে, এইখিনি আগৰ বা অন্যান্য যিবিলাক জীৱ-জন্তু মানে তেওঁলোকৰ লাভৰ কাৰণে ত' সেইবিলাকৰ তাৰ ওপৰতো আমি মানে অলপ কঠোৰ যিটো শাস্তি, সেই কঠোৰ শাস্তি দিবলগীয়া হয়। কাৰণ চোৱা জীৱ-জন্তুটো আমাৰ কাৰণে এটা ভাল এটা মানে পৰিৱেশৰ সৃষ্টি কৰিব, আৰু তোমাৰ যিটো পৰ্যটনৰ ব্যৱস্থা সেই পৰ্যটনৰ ব্যৱস্থা তোমাৰ অত্যাধিক বৃদ্ধি কৰিব। ত জীৱ-জন্তু আমাৰ কাৰণে বহুত দৰকাৰ আৰু তাৰো উপৰিও সেউজীয়া যিবিলাক গছ-গছনি আছে বা সেউজীয়া পৰিৱেশ, সেই পৰিৱেশটো মানুহেতো চাবলৈ যাবই ত' তাৰ পৰা যিটো পৰ্যটনৰ উন্নয়ন সেই পৰ্যটনৰ উন্নয়নো বাঢ়িব তোমাৰ ত' ক'বলৈ গলে বহুতেই দিয়া এইবিলাকৰ গুৰুত ত্ব মানে আমাৰ অসমত আৰু গুৰুত্ব বহুত গুৰুত্বপূৰ্ণ আৰু এইবিলাক অভয়াৰণ্য বা তোমাৰ ৰাষ্ট্ৰীয় উদ্যান বাকী আজিলৈ থৈছো দিয়া পিছত আৰু কেতিয়াবা কথা পাতিম অ অ।